আৰু সুধি আছিল নাই কিমান পঢ়িছিলো পঢ়িছিলো মই একেইদিন মানে অলপ দিন আগত মই ইকনমিকচ উলাইছিলো লৈছিলোঁ ইন্ট্ৰডাকচন টো পঢ়িলোঁ ইনট্ৰডাকচন টো পঢ়াৰ তলৰ পিছত সেইটোৰ তলৰ এটা এটা এটা পেৰাগ্ৰাফ এটা কৰিছো পিছত কিন্তু
তই পঢ়ি পঢ়িবি নেকি সেনে সেনেকা সেনেকা পঢ়ে তই কি পুৰা বুক লাৰন কৰি জাবি নেকি?
না অহ মানে মই না মই ভাবিছো যে মানে চেপটাৰ্টো পঢ়িম না ছেপটাৰ্টো পঢ়াৰ পিছত মই একবাৰ ইউটিউবত সেইটো চাই লম।
মই তোক কেইবাৰ কৈছো বাকীবোৰ বাদ দে তই অ এইটো পঢ় মেইনলি একাউনটেঞ্চিটো
তই এইটো তই সেইটো সেইটোতো মই তই তই কৈছ না একাউন্টেঞ্চি আৰু ইকনমিক্সটো পঢ়েই কাৰণে মই ইকনমিক্স পঢ়ছো।
ফাইনেন ফাইনেন্স আৰু বিজিনেছটো কৰি থবি তোক মই মতিভেট কৰি লাভেই নাই মই তোক মেট্ৰিকৰ টাইমত কিমান কৈছিলো কি কৰিলো নো তই
মই এইবাৰ এইবাৰ কৰিম বুলি সেইকাৰণে টো আছো ন বিকজ মই মেট্ৰিকত বহুত ঘাটিয়া কৰিছো।
তাৰ পিছত আহিব পাৰিবিনো তই
পাৰিম
চাম দে
চাবি
চেভেনটি টা
হা
চেভেনটি থাকিলে পাব চান্স আছে। ছেভেনটি তলত হলে দৌৰি থাকিব লাগিব তই
নাই চেভেনটি তলত মই নকৰো।
আৰু ৰাত্তা মাৰিলে নহ'ব বুজি পাঢ়িব লাগিব আৰু এনেকাও নহয় যে তই কুৱেচন টু তই যেনেকে পঢ়ি আছ একজেকট সেনেকে কুৱেচন আহিব বেলেগ কেও আৰু আহিব পাৰে আনচাৰ কিন্তু চেম হ'ব। ইংলিছ টো বোলে বেলেগত আছে মানে বেলেগ তাইপট আছে তই বোলে নুৱাৰো বুলি নিলিখি আহি গলি
উম উম উম উম উম
এটা কি কৰিবি সেইটোৱে তু নিজৰ মাথা নাই নেকি তই
তেতিয়া মই পঢ়িম কুৱেশ্বন টো পঢ়িম পিছতকে বুজি পাম তেতিয়া তেতিয়া যদি মোৰ লাগিব যে এইটো কুৱেশ্বনৰ লগত মেচ হৈছে এতিয়া সেইটোৱেই এনচাৰ লিখি আহি যাম
উ হয় দে
কি হয় দে সেনেকেই নকৰিম নেকি কৈছিল চ অলপ অলপ অলপ হ'লেও মানে অলপ চেঞ্জ হব না পুৰা কুৱেশন টোতো চেঞ্জ কৰি নিদিয়ে না অলপ চিমিলাৰ থাকিব মানে কিহৰ বিষয়ে হয় চ' সেইটো কিয়া পঢ়ি দে বুজিল
হ'ব দে ৰিজাল্ আহিলে গম পাম নহয় ইলেভেনৰ ৰিজাল্টতো টো এনে দেখা পাম
ইলেভেনৰ ৰিজাল্ট ই ইলেভেনৰ ৰিজাল্ট কিয় খুজি আছ তই তই কৈছিলি টুৱেলফৰ ৰিজাল্ট
পঢ়িবি দেখোন গম পাই যাম বুলি কৈছে মই ইলেভেনৰ ৰিজাল্ট গম পাই যাব পাৰি না টুৱেলফট কিমান ভাল হয়
তোৰ তো ইলেভেনত চবকে পাছ কৰাই দিয়ে তইও ত ইলেভেন পঢ়া নাছিল বা টুৱেলফত তই ভাল কৰিছ বা তই ভাল কৰিছ ন ময়ও ময়ও পঢ়িম সে
তোৰ দেখোন মই আখাই নেদেখো
ইমান বেয়া বে তই
কি মই যে লাষ্টত তিনি মাহত পঢ়িছো তই লাষ্টত তিনি মাহত তই পঢ়িবি তই ৰিল চাবি
মই না মই নাচাও মই মই ফাৰ্ষ্টৰ পঢ়াই
হয় এই এইটিনৰ লগত টুৱেলফ প্লাছ কৰিব দিলে হাতত গুনি পিনে কৰ ত তিনি মাহ এনেক পঢ়া নহ'ব
মই সেইকাৰণেতো কৈছো ফাৰ্ষ্টৰ পৰা পঢ়িম
দে সেইকাৰণে টো কৈছোঁ ন ফাৰ্ষ্টৰ পৰা পঢ়ি যদি ইলেভেনৰ ৰিজাল্ট দি গম পাই যাম ন
উম মইতো ভাবিছিলো না নহয় মই ভাবিছিলো যে ইলেভেনত অকল মানে ইকনমিকস আৰু স
অ একাউণ্ট একাউণ্ট অ অ তই তো ইলেভেনতো
উ নাই না মই কৈ আছো যে সেই দুটা মই ভালকে মানে পুৰা বুজি পঢ়িম
মই চাম দে।
অ ঠিক আছে সেটো ঠিক আছে।
অ বাকীবোৰোতো পাচ কৰিবতো লাগিবই তই নহলে তোক বোৰে ৰখাই দি দিলে অঁ অঃ অঁ অঁ অ অ, বিজনেছ আৰু ফাইনেন্স পঢ়িবই লাগিব তই এনেও পঢ়িব লাগিব তই। তই এই ব তু হেই দি ন চেন্ট্ৰেল বেংক কি বুলি ক তই আৰ বি আই বুলি কবই নোৱাৰিলি তই এছ বি আই বকি আছ তই।
বিকজ মই নাজানো ন
সেইটোতো সেইকাৰণে ত ন তই অকল টুৱেল্ভত পঢ়িলে নহ'ব। ব কাৰে ফাইনেল তই ইলেভেনতো পঢ়িব লাগিব।
তই দেখোন কৈছ যে ইলেভেনৰ ইলেভেন।
এই চাহ কোনো নাজানে যে সেইদিনাখন আমাৰ ফাইনেন্স ক্লাছো হোৱাতে মেমে ক মেমে কৈ আছিলে বেংকৰ ধৰন মানে কয় সেই বুলি কি কৰিম দু কি কি ধৰণৰ মানে বেংক বেংক আছে সেইটো লি আমি আমি একো, বুজি পোৱা নাই কোনো বুজি
আ হব দে এইটো বুজি পোৱা নটো মানিছ হব সেইটো সতো বুজিছো চেন্ট্ৰেল বেংকৰ নাম সোদিছিলো মইটো,
ল গম পোৱা আৰ বি আই চেন্ট্ৰেল বেংক হয় মই জানো যে আৰ বি আই টো বংক হয় এইটো জানো এছ বি আই বেংক হয় এইটো,
অ অ অ। দে দে কিহে কম।
গম পাই যাম না মই পঢ়া নাই না তই তো পঢ়িছো সেইকাৰণেত তো গম
আৰে আৰ বি আই নিজে গম পাব লাগে তই। নোটত লিখাই থাকে। আৰ, বি কিয় লিখা থাকে সেইটোৱেই ভৱা নাই তই। আৰু মই কি কম।
নোট টো নোট, টো পইচা হয় পইচা দিয়াৰ কাৰণে হয়। পইচাটো চোৱাৰ কাৰণে নহয় ন সেইকাৰণে চোৱা নাই
তাতে তেনেহ'লেত তেনেহলেত তাতে আৰ ৰিজাৰ্ভ বেংক কবি নে উল্তা মনোৰঞ্জন বেংক হবে থাকিলে থাকিলে ত আচলি বুলি লৈ ল'বি ন আৰু এইটো চিল্ড্ৰেন বেক অফ ইণ্ডিয়া মনোৰঞ্জন বেংক অফ ইণ্ডিয়া লিখা থাকে ন তই ত এইবিলাকো লৈ ল'বি আচলি বুলি।
না মই নোদ টো ওপৰত কৰি ৰ'দত চাম গান্ধীৰে কপাল
হ'ব দে সেইটোৱে সেই। সেনেকাও সেনেকাও দে পৰা সেনেকা কিন্তু লিখা আছে মনোৰঞ্জন বেংক।
না না তেতিয়া নলওঁ লিখা থাকাত। টো ত এনেকে ৰং হ'ব না উম্ হম্ হম্ হম্। তোৰ পৰা গম পাইছো না।
উম হয় দে।
না পঢ়িম তইতো কৈছিলি যে একাউন্টেঞ্চি আৰু ইকনমিক্স। হলে মানে বেছিক বোৰা হয়। হয় নাই।
কি ৰিজাৰ্ভ বেংকৰ কিবা কিবি কথা সুধি পঠাই ম‌ই কি জানো ত‌ই সেই বিলাকো নাজান বুলি।
অকল ৰিজাৰ্ভ বেংক কথা সুধিলে মই কৈ দিম যে ৰিজাৰ্ভ বেংকটো চেন্ট্ৰেল বেংক হয়।
অ আৰু ৰিজাৰ্ভ বেংকৰ।
আৰু ৰিজাৰ্ভ বেংকৰ কাম। পইচা বনোৱা।
উম আৰু
আৰু লোন দিয়া ছাগে
কাক লোন দিয়ে
এ মানুহক
মানুহক ঘন্টা ইহতে লোন দিয়ে।
ইন্ডাস্ট্রি বিজনেচমেনক অ আচছা
ক কচোন কমাৰচিয়েল বেংক কি হয়।
মেমে সেইদিনাখন তো কিবাতো কৈছে
এছ বি আই কিবা কিবি বোৰ কমাৰ্চিয়েল বেংক কয়।
কমাৰ্চিয়েল মানে কি হয়?
যেনে মানুহক লো'ন দিয়ে। মানুহে ইউজ কৰে ত তই কি গৈ পিনে আৰ বি আইৰ পৰা পইচা খুজিবি। তিনিটাই
সিহঁতে পইচা পইচা বনাই না সিহঁতৰ পৰা খুজিব নোৱাৰি অ মানে। আৰ বি আই পইচা বনাই থাক ন আহ
চাগে কি ধৰি ল টিভি বনাই তই গৈ ফেক্টৰী গৈ কিনি লবি নেকি এইটো ধৰা হেলপাৰ হবিগে সিহতৰ হা হা চিধা মেইন জেগাত। তাতে লবি কিনি
হে-হে মন যায় তাতে যায় পাৰ্ছ লব পাৰি। পাৰ্ছ লব পাৰি।
লিখি আৰ বি আই পৰা পইচা আমি লব
হম অ মানে বুজিছো। এতিয়া আৰ বি আই পইচা বনাই ন চ' সেই পইচাবোৰ বেলেগ বেংকত দিয়ে তাৰপিছত আমি সেই বেলেগ বেংকৰ পৰা যু মানে
এ হৈছে দে মই পঢ়ি ল'বি দে তই পঢ়ি লবি উম পৰিল কি পঢ়ি লবি তই পঢ়িলবি মোৰ মোৰ মন নাই মোৰ এতিয়া এলাহ লাগি গ'ল মই মই নিজ সমস্তকে পঢ়ি দিতো মই তোক কি পঢ়াম এতিয়া।
দেন নছতি জান নাই এইটোৱে মাথা চোকা আছে সেইকাৰণে তই এইবোৰ চব কথা কাব কি তাই নকৰ নহয় লাক মানে এ এইবোৰ চব কথা তই পঢ়ি কিনে তো গম পাইছ। কিবা পঢ়িছ চাগেছ চ সেইবোৰৰ পৰা গম পাইছ না থৰিতো এতিয়া নিজে নিজে গম পালি যে তই অ কি কয় এ নটত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া লিখি আছে চেণ্ট্ৰেল বেংক টো সেইটোৱে মানে সেই সেই সেইটো বেংকে মানে এনে কমাৰ্চিয়েল বেংকক পইচা দিয়ে সেইটোতো নিজে নিজে গম পোৱা নাই না পঢ়িকে গম পাইছে না
কোনোবা চেট্ৰেল বেংকে আৰ বি আই বুলি কয়।
সেইটো নহয় ন হা মই কি আৰু কিবাৰে ক'ব আছিলো মই পাহৰি থাকি গলো উম কিবাকো গৈছিলো মন পৰিছিলে কিবা কিবা পইন্টৰ কথা আ আছিল মই সেইটোৱে পাহৰি গলো।
হ'ব দে।
উম। ৰ না মই পাহৰি থাকিলোঁ।
এ বেংকৰে কিবা কথা আছিলে। মই পাহৰি থাকিলো কিবা এটা কব আছিল। অহ। এতিয়াতো মনত পৰা নাই। কিবা পইণ্টৰ কথা আছিলে কিন্তু।
পইণ্টৰ ক
অ এইটো পুৰা মানে ভাল পইণ্ট এটা আছিল।
অ নামাৰো। বুজিম বাট কি কয়? ইউটিউবৰ পৰাই চাম নচ ইউটিউবৰ পৰা যদি কেইটামানৰ পৰা বুজি নাপাওঁ মই।
ফাইনেন্স আৰু বিজনেচ কি ইউটিউবৰ পৰা চাবি তই? ফাইনেন্স আৰু বিজনেছ ইউ টো তই কি চাবি?
ক'ত চাম মই? পঢ়ি বুজিম?
নিজ হে
ত পঢ়ি কিনে মই যদি চব মই কেনেকে বুজি পাম? মই তোক হেল্প কৰব কাৰণে। অ দে কাটি ল, কাটি ল।